হেল্ল'অ,
অ' কি কৰি আছা?
অহ, এই ভাত খাই উঠিছো এতিয়া তুমি কি কৰি আছা? হেল্ল' শুনিছানে? ভাত - মাছৰ, পিতিকা -দালি আকৌ চালাদ অকণ কাটি দিছিলে। আজি দেৰি হ'ল খোৱা আমাৰ মানে হেৰি, ফেন দুখন আনিলোঁ পাপাৰ লগত গৈ। তাৰ পিছত আৰু পাপাই নিজে আহি ফেন কেইখন ল, গালে।
অঁ পাপাই নিজে লগালে।
অ' সেইট তিনিখন ফেন ফিটিং কৰোতে তাতে বহুত সময় লাগে বল। তাৰপিছত ভাত চাৰিটা, চাৰে চাৰিটা চাৰিটাত খাইছো আজি
ইমান দেৰি-
উম তোমালোকে কি খালা।
ভাত দালি চব্জি তাৰপছত চাটনি সেইয়াই
কি চাটনি?
এই সে তিল, তিল যে তিলৰ চাটনি।
অ, অ।
তিলৰ চাটনি খাই পাইছা?
তিলৰ চাটনি মই খাই পোৱা নাই।
বনাবলৈ দিবাচোন। খাই ভাল লাগে।
অ আগতে হেৰি আইতাহঁতৰ আইতাহঁতৰ ঘৰত বনাই নেকি আগতে ন?
অ বনায়।
অ।
তিলৰ চাটনি বনায় তিল পিটিকা
উম, উম। আংকুল আহিলে বনাই নেকি আমাৰ ইয়াত।
অ বনাই তেতিয়া।
অ।
বৌহতে
অ কেনেকে বনাই বা?
চাটনি? তিল খিনি ভাজি পেলাই, পিচি লৈ আৰু মিক্সিত পিছি দিয়ে আও। তাৰপিছত নিমখ, তেল জলকীয়া সেয়া দি দিয়ে আও। আদা খালে আদা দিব পাৰি। তাতে বুট কেইটামানো দিব পাৰি। তেনেকৈও খাব পাৰি। আকৌ নহৰু, আদা, জলকীয়া দি পেলাই পিচি পেলাইও খাব পাৰি পতাত যে শিল পতা যে আছে। তাত পিচিবিলেও খাব পাৰি। পাৰি।
অ।
বনাবলৈ দিবাচোন, খাব পাৰিবা। খাই ভাল লাগে।
কব লাগিব। মই খাই পোৱা নাই।
অ।
সতে বস্তুটো কোলা কোলা দেখে যে। খাব দিয়ে কিন্তু কোলা কোলা দেখাৰ কাৰণে মানে কি বস্তু হেৰি
বগা বগাও আছে নহয় বগা বগা আছে অ তুমি কোলা কোলাটো খাবলৈ। বেয়া পালে বগাটো খাব পাৰিব। বা।
অ সেই আগতে বুজি নাপাওঁ সেই কোলা কোলা বস্তু তিল হয় বুলি। ডাঙৰ হ পৰা হে বুজি পাইিছো কলা তিলো আছে বগা। টিলো আছে।
বগা তিল খাই ভাল লাগে। বগা বগা। সেইটো হেৰি পি। পিঠা চন বনাব পা বগা তিলটোও পিঠা বনাব পাৰি। পায়ি বগা তিলটোকে দি পিঠা বনালে। বগা বগা হয় আওঁ। ক'লা তিলটোৱে দি পিঠা বনালে ক'লা ক'লা হয় আ তিলপিঠা বনাই যে। সেই তিলপিঠা বনাব পাৰি। বনাম। মামীক বনাবলৈ দিলে বনাই দিব।
অ। আমি মনাই মনাই মানে। নেখাও যে যিতি। সেইকাৰণে বনাবলৈ টান পাই চাগে।
চব খাই চাবা অকণ অকণ।
অ। হয় দিয়া খাবই লাগিব বেছিভাগ মই দালি ভাতকে খাই থাকো।
দালি ভাত খোৱাৰ কাৰণে তুমি বেছি। ছিখিনাই গৈছেগৈ দুৰ্বল হৈ গৈছোগৈ সেইকাৰণে? বেলেগ কিব কিবি চব খাব লাগে শাক চবজি তেতিয়াহে। নহ'লে পঢ়ি থকা কষ্ট হয় যে। পঢ়ি থাকিব লাগে।
আহ হে আজি উঠিছিলো? সে ৰাতিপুৱা ৰাতিপুৱা পাচ চাৰে পাঁচটা ছয়টা মানত উঠিলো। আকৌ তাৰ পাছত ব্ৰেকফাষ্ট কৰি পেলাই নটা চাৰে দটালৈ আকৌ টোপনি ধৰিয়ে গ'ল মোৰ
অঁ ৰাতি কেইটা বজালৈকে আছিলা
কালি ৰাতি সোনকালে শুইছিলো বাৰটা মানতে শুইছিলো মানে জ্বৰ জ্বৰ চৰ্দি হৈ আছিলে যে আকৌ ৰাতিপুৱা সোনকালে উঠিবই লাগে উপায় নাই সেইকাৰণে ভাবিলো টোপনি খতি কৰি উঠিলে গাত টো বেয়া লাগিব সেইকাৰণে সোনকালে শুইয়ে গ'লো এঘাৰটাতে বিচনা পাই লৈছিলো তাৰপাছত অলপ মোবাইল চা থাকোতে বাৰটা বাজি গল আকৌ ৰাতিপুৱা ছটাত উঠি কি জানে তেনে দিনটো চৰ্দি চ নাজানো সেই বতৰো সলনি হৈছে সেইকাৰণে নেকি
সেইকাৰণে এতিয়া পানী সলনি হৈ গৈছে উম এতিয়া বেলেগত থাকা এতিয়া ইয়াত আহি গৈছা যে তুমি ৰাতি হলে ৰুটি ৰুটি খাই দিবা
ৰাতি ন
অ তেতিয়া তোমাৰ চৰ্দিটো ভাল হ'ব ৰাতি টোপনিও আহিব ভালকে অ চৰ্দি লাগি আছে তই যে ৰাতি ভাত নাখাবা বেছি হ'ব তাৰপিছত মামী ক'বা পিঠি ফালে অকণ ভিক্স হানি দিবলৈ তেতিয়া তোমাৰ আৰাম লাগি যাব পিঠিত পিছফালে ভিক্স হানি দিলে ভাল লাগে ৰাতি ৰুটি জ্বলা দি অকণমান জ্বলা খাই দিবা আৰু হেল্ল'
হেল্ল' শুনি আছা নে
শুনি আছো অ তুমি বোলো ৰাতি হেৰি খাবা জ্বলা দি পেলাই খাবা জালুক অকণ বেছিকে দি পেলাই ইমান হেৰি নহয় নহয় আৰু ইমান জালুক জ্বলা অকনমান তোমাৰ তুমি খাব পাৰা জ্বলাই দিবা আৰু
অ জালুকৰ চাহটো খায়ো ভাল লাগে নহয়।
চে খালে তোমাৰ পেট পুৰণি ধৰিব।
অ।
পেট পোৰিলে গৰম উঠা নিচিনা হৈ যাব সেইকাৰণে কিবা চবজি বনাবলৈ দিবা। সেই চবজি খিনি লগতে হেৰি খাই দি। বাও ৰুটি শুকান ৰুটি।
অ।
তোমাৰ। চৰ্দি অকণ ভাল লাগি যাব। জ্বলা নাখালেও হ'ব জালুক নাখাব নোৱাৰিলে। কিন্তু সেই ৰাতি ৰুটি। খাই দিবা দুদিন চৰ্দি ভাল নোহোৱালৈকে ৰুটি খাই দিবাচোন। তেতিয়া চৰ্দিটো বেছি নহয় আ।
অহ কৰিব লাগিব তাকে।
পিয়াতৰ যিহতৰ চৰ্দি লাগিলে মই ৰুটি অননাই দিওঁ অঁ চৰ্দি লাগি থাকিলে গাটো বেছি বেয়া লাগি থাকে যে।
অ হয় সি কি ৰু। টি বেছি ভাল পায় ন ভাত ভাল পায় নে।
ৰুটি ভাল পায়। আমি ৰাতি ৰাতি বেছি ৰুটিয়ে খাই থাকো।
ভালেই কৰিছা সলাই সলাই খাই থাকিলে ভাল লাগে উম।
তিকে খাই দিবা ৰাতি।
অ আজি ৰুটিকে খাম।
বেলেগ কিবা খালে হেৰি নহ'ব নহয় ভাত। ত সলনি বেলেগ কিবা খাইাকিলে। তোমাৰ বেছি বেয়া লাগিব। ৰুটি এখনে। খোৱ লাগে তেতিয়া ভাল লাগি থাকিব মান।
উম হয় এনে মই ৰুটিয়ে বেছি খাই ভাল। কও।
অ।
উম মানে শুকান ৰুটটো বেছি। ভাল পাওঁ আৰু তেলত। এতিয়া ৰুটি পৰঠা বিলাক ভাল নালাগে।
তেলত পোৱা ৰুটি খালে আকৌ বেমাৰহে হ'ব বেছি আকৌ গেছ হ'ব। তেতিয়া তোমাৰো অশান্তি হ'ব।
অ। পিছত কি কৰি কিবা কাম কৰি আছা নেকি তুমি?
কাম কৰি থকা নাই কাম কৰিব লাগিবহে। অঁ দেৰিকে চাহ বনাম। চাহ। আৰু পিতাই কিবা খাব তাক কিবা এটা দিম। চাহৰ লগত খাবলৈ সি চাহ না। নাখায় বাওঁ
অঁ না নাখায় সি আমাৰ ঘৰত আহোতেওঁ নাখালে উম তাৰ গৰম বন্ধ কেতিয়া।
গৰম বন্ধ জুলাই পাঁচ তাৰিখৰ পৰা।
অঁ আকৌ আহিবা ইয়াত।
অঁ যাম সিলগ ধৰিয়ে আছে যাবলৈ। গৰম বন্ধত থাকি ভাল লাগিল বোলে সেইদিনা থা থাকাকে গ'লেও নগ'লেও মানে দিনদিয়াকে যাম আৰু তেতিয়া জেঠাই হতৰ ঘৰলে নেজা। অঁ তোমালোকৰ ঘৰৰ পৰাই গুচি আহিম আৰু
অঁ কিয় আকৌ জেঠাই এইখিনিতে ওচৰতে তাত কিয় নাযাবা।
জেঠাই হতৰ ঘৰত পিছত আকৌ যাম।
অঁ থাকা থাকে আহিবা আমাৰ ইয়াত
চাওঁচোন গৰম বন্ধ দিলে আকৌ পিতাইক। কৰ্মশালা হ'ব যে সি নাটক শিকিব।
অঁ সি সেইয়াও পাৰে নেকি।
পাঁচ তাৰিখৰ পৰা নাটকৰ কৰ্মশালা আছে যে
অঁ
সেইকাৰণে পাঁচ তাৰিখ পৰা এক। কিবা পঁচিছ তাৰিখলৈকে আছে। তাৰ পিছত আকৌ সিফালে পাচ। দিনহে থাকিব। স্কুল বহিবই আগষ্টৰ এক তাৰিখৰ পৰা সেইকাৰণে
এইটো চিজনত কি কি হ্ৰাস পায়।
হাঁ।
এইটো এইটো চিজনত যে কি কি শাক খাব পাৰে।
শাক খাব পাৰে এতিয়া এইটো চিজনত বেছি শাক নোলায়েচোন।
সেয়া নোলাই ন মানে মোৰ শাক। ক টাকেই খাব মন গৈ আছে।
অ বেছি শাক নোলাই ওলালেও পোক পোক থকাৰ নিচিনা পাতখিনি তেনেকোৱা হয় এতিয়া গাঁৱত থাকিলে তুমি পালা হয় এতিয়া মৰিগাঁৱৰ মাজত টাউনৰ মাজত নাপাবা নহয় তোমালোকৰ সেইখিনিত নাই
অ ইয়াত নাই হয় ঠাণ্ডা দিনতো লাই শাক টো খাই থাকো ভাল লাগে
লাই শাক পালেং শাক আজিকালি গৰম দিনতো হয় বজাৰত গ'লে মামি চাবলৈ দিবা ওলাই নহয় কেতিয়াবা
উম
হলেও এতিয়া শাক খিনি সাৰ দিয়া হয় যে
অ সেইয়াই নিশ্চয় ত ঘৰত হ'লে ভাল ঘৰৰ শাক সেইবিলাকযে
অঁ ঘৰত হ'লে ভাল ঠাণ্ডা দিনত নিজৰ ঘৰতে কয় যে মানুহবিলাকে এতিয়া বেচিবৰ কাৰণে কৰে আৰু সাজ কঠা দি বোলে কয় ইমান ভাল নহয় মানে এতিয়া
আমাৰ তেজপুৰত থাকোঁতেও মামি আৰু পাপাই কৰিছিলে ঘৰত তে ভাল লাগিছিল খাই
উম সাৰ চাৰ দিয়া নহয় যে সেইবাবে হাল বাই দিলে
ঠিকে আছে হ'ব ন অ হ'ব দিয়া